পাইছা নাই
অ শুনিছো শুনিছো মোৰ মাতটো শুনিছা নে
অ শুনিছো শুনিছো কি কৰিছা
এয়া তোমাৰ এনেই অকণমান ওলাই আহিলো ৰাস
অ অ অ ভালে কৰিলা ভালে কৰিলা বাকী
উম উম ভাত পানী দিনত খালো বাৰু দেই এতিয়া নাই খোৱা এতিয়া দেৰি হ'ব খাওঁতে
অ অ অ বাকি খবৰ খাতি ভালেই নহয় চাগে
উম ভালেই ভালেই তোমালোকৰ ভালনে
অ আমাৰো ভালেই ভালেই বাৰু দেই তাকে সেই তোমালে ফোন কৰিলো কথা এটা পাতো বুলি ফোন কৰিছিলো
অ কোৱাচোন
এই মানে তোমাৰ আজিকালি যে বায়ু প্ৰদূষণ টো ইমান বৃদ্ধি হৈ গৈছে হয় নহয় আমাৰ গাঁও বিলাকতে চোৱা বা অ গাঁৱতে চোৱা বা নগৰতে চোৱা গোটেই মানে চবতে বায়ু প্ৰদূষণটো একেবাৰে বহুত বৃদ্ধি পাই গৈছে গম পাইছা নাই
হয় হয় বৃদ্ধি পাই গৈছে অ
অ এতিয়া কি হৈছে ইয়াৰ ওপতে মানে অকমান আলোচনা কৰিবলগীয়া আছিলে ধৰি লোৱা আমি বায়ু প্ৰদূৰ্ষণটো কেনেকৈ ৰোধ কৰিব পাৰিম বা কি কি কাৰণত বায়ু প্ৰদূৰষণ এতিয়া ইমান বেছিকে বৃদ্ধি পাইছে হয় নে নহয় তাৰ ওপৰতে অকমান আলোচনা কৰিম বুলি ভাবিছিলো কেনেকুৱা হ'ব
এ একদম ধুনীয়া কথা কৈছা ধুনীয়া বিষয় এটা ওপৰত আলোচনা কৰিবলৈ লৈছা কোৱাচোন বাৰু
অ অ তাকে এ এতিয়া চোৱা আমাৰ কি হৈছে মানুহ বিলাকে একদম এতিয়া প্ৰথম কথা একদম খুব বেছি পৰিমাণে মানে গছ বিলাক কাটি কাটি পেলাইছে গম পাইছা নাই এতিয়া ধৰি লোৱা এতিয়া ধৰি লোৱা সেই ঘৰ বনাবলৈকে হওঁক বা তোমাৰ অন্য কাৰণতে হওঁক। মানুহ বিলাকে কি কৰিছে, একদম গছটো মানে খুব বেছি পৰিমাণে একেবাৰে কাটি পেলাই আছে আৰু তোৰ মানে এতিয়া গছৰ পৰিমাণটোতো কমি কমি গৈয়ে আছে দিনক
গৈ আছে গৈ আছে অ
অ এতিয়া কি হব আমাৰ এতিয়া যেতিয়া গছৰ পৰিমানটো দিনক দিনে কমি কমি আহি থাকিব তেতিয়া কি হব আমাৰ এইটো আমাৰ মানে এই বায়ু বিলাকৰ যিটো প্ৰদূৰ্ষন সেই প্ৰদূৰ্ষণটো মানে বেছিকে বৃদ্ধি পাই যাব গম পাইছা নাই কাৰণ অ কাৰণ এতিয়া এই গছ বিলাক যে আমাৰ গছ বিলাকে বায়ু প্ৰদূষণটো বহুত পৰিমানে কম কৰি ৰাখে গম পাই ছা নাই মানে নিয়ন্ত্ৰণ কৰি থাকে, প্ৰদূৰ্ষন বিলাক, অ। কিন্তু যেতিয়া গছ বিলাকৰ পৰিমান টো কমি যাব তেনেহ'লে তোমাৰ সেই প্ৰদূষনটো বৃদ্ধি পাই যাব গম পাইছা নাই? এতিয়া ছেকেণ্ড কথা ফালে যদি চাও, এতিয়া আমাৰ গাওঁ বিলাকত বা নগৰ বিলাকতে হওক। তুমিতো দেখিছাই যে ইমান পৰিমানে তোমাৰ যান বাহনৰ বৃদ্ধি হৈছে হয় নহয় এতিয়া তোমাৰ যান বাহনৰ পৰিমণটো দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে ন। যান বাহন অ, সেই ধৰি লোৱা সেই পেট্ৰলত চলা যিবিলাক যান, বাহন সেইবিলাকৰো পৰিমণটো দিনে, দিনে কমি কমি মানে কমি কমিতো গৈ থকা নাই বৰঞ্চ তোমাৰ তাৰ পৰিৱৰ্তে বাঢ়ি বাঢ়ি গৈ আছে হয় নহয় এতিয়া, অ, এতিয়া কি হ'ব তোমাৰ সেইটোৱে। পেট্ৰলত চলা যান বাহনৰ পৰা মানে যান বাহনবোৰৰ পৰা যিখিনিত ধোৱা নিৰ্গত হ'ব গম পাইছা নাই? যে ধোঁৱা খিনিয়ে কি কৰিব, আমাৰ বায়ুমণ্ডলটো একেবাৰে প্ৰদূষন কৰি পেলাব। কাৰণ। অ, কাৰণ তুমিও জানা, বা ময়ও জানা বা সকলোৱে জানা তোমাৰ বায়ু তোমাৰ যিবিলাক লেতেৰা লেতেৰা ধোঁৱা ওলাই সেই ধোঁৱা বিলাকে তোমাৰ বায়ু একদম প্ৰদূষণ কৰি তোলে, বায়ু বিলাক।
হয় হয় কৰি তোলে অ হেল্ল' তোমাৰ মাততো শুনিব পৰা নাই হেল্ল'? হেল্ল'। হেল্ল'।
অ শুনিছানে।
অ এতিয়া শুনিছো কোৱা কোৱা। অ, শুনিচো।
হেল্ল'।
অ শুনিছো বোলো কোৱা
শুনিছানে
হয় হয় শুনি আছো
অ, তাকে এতিয়া তোমাৰ যান বাহনৰ পৰা ওলোৱা ধোঁৱাইও তোমাৰ আমাৰ বায়ু প্ৰদূষণ কৰি আছে আকৌ তাৰ লগতে কি হয় এতিয়া তোমাৰ অ বায়ু প্ৰদূষণৰ তোমাৰ আৰু বহুত কাৰণ আছে এতিয়া ধৰি লোৱা আমাৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠা হৈ আছে মানে। এতিয়া তোমাৰ যিসমূহ উদ্যোগ আছে। সেই উদ্যোগ সমূহৰ পৰা ধৰি লওক যিখিনি ধঁৱ নিৰ্গত হয় ধোৱা খিনিয়ে কি কৰে আমাৰ বায়ু প্ৰদূষন কৰে গম পাইছা নে। তাৰ তাৰ পৰা আকৌ তাৰ লগতে কি হয় আহ যিসমূহ ইটা ভাটা গম পাইছানে সেই ইটা ভটাৰ পৰাও তোমাৰ আহ, ধোঁৱা খিনি বহুত ওলোৱা দেখা যায়। গম পাইছা নে নাই তাৰ তাৰ তাৰ পৰাও ধোঁৱা বিলাক বহুত হেৰি হয়। তাৰ পৰাও আমাৰ সেই যিখিনি ধোঁৱা ওলাই সেই ধোঁৱাখিনি বায়ু প্ৰদূৰষণ কৰে আমাক গম পাইছ নাই।
হয়, হয়।
গতিকে আমাৰ বায়ু প্ৰদূষণৰ কাৰণ টো বহুত আছে গম পাইছানে। এতিয়া আমাৰ সেইবিলাক ৰোধ কৰিবলৈ হলে কি কৰিব লাগিব? অ, এতিয়া সেইখিনি ৰোধ কৰিবলৈ হ'লে আমাৰ প্ৰথম কথা, আমি আমাৰ যিখিনি যান, বাহন সেই যান, বাহন খিনি আমি খুব কমকৈ চলাব লাগিব। বুজিচা নাই, কাৰণ যান বাহনৰ পৰাটো ধোৱাটো। টো বহুত ওলাই সেই ধোৱা খিনি আমাৰ বায়ু প্ৰদূষণটো খুব খুব বেছি পৰিমাণে মানে বৃদ্ধি কৰি পেলাই গম পাইছা নে নাই গতিকে এতিয়া তোমাৰ বহুত অ, এতিয়া তোমাৰ বহুত ইলেক্ট্ৰনিক যান, বাহন ওলাই পৰিছে নহয় এতিয়া বৰ্তমান। এতিয়া বৰ্তমান তুমি যত তে দেখা, তাতে তোমাৰ কি হব, ইলেক্ট্ৰিক যিকেইটা টমটম ওলায় গৈছে হয় নহয়? স্কুটি ওলাই গৈছে, ত বাইক ওলাই গৈছে, আকৌ তাৰ লগে, লগে কি হৈছে তোমাৰ, গাড়ী বিলাকো ওলাই পৰিছে। গম পাইছা নাই বিভিন্ন ধৰণৰ তোমাৰ গাড়ী আছে ইলেক্ট্ৰিকত চলা ত' সেইবিলাকৰ ফলত কি হ'ব আমাৰ যি বায়ু প্ৰদূষণ। এই বায়ু প্ৰদূষণটো তোমাৰ বহু পৰিমাণে ৰোধ হৈ যাব
ৰোধ হৈ যাব হয়- হয় - হয়।
অ তোমাৰ সেই বা যিহেতু তোমাৰ ইলেক্ট্ৰিক যিসমূহ যান বাহন তাৰ পৰাতো তোমাৰ একো মানে ধৰি লোৱা একো বেয়া গেছো নোলায় হয় নহয়? একো ধোঁৱাও নোলায়। আকৌ তাৰ লগতে শপ অ শব্দ প্ৰদূষণো নহয় গম পাইছা না শব্দও নোলায় সেইকাণে শব্দ প্ৰদূশনো নহয় সেইকাণে, যদি আমি ইলেক্ট্ৰিক ভেৰিকলছ বিলাক যদি আমি ব্যৱহাৰ কৰোঁ। দৈনন্দিন জীৱনত তেনেহ'লে কি হ'ব আমাৰ যি সেই বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণটো তোমাৰ মানে খুব কম পৰিমাণে হলেও ৰোধ পাব গম পাইছা নাই মানে অলপ হ'লেওতো হ্ৰাস হ'ব হয়, নহয় গতিকে আৰু তাৰ লগতে আমি সেই যিসমূহ উদ্যোগ আছে। এই উদ্যোগৰ যিখিনি তোমাৰ মানে ধোঁৱা ওলাই সেই ধোঁৱা খিনি আমি ধৰি লোৱা এটা ফিল্টাৰ পাই নহয় ফিল্টাৰ কৰিব লাগি ব ধোৱাখিনি যাতে আমাৰ বায়ুমণ্ডলত একদম পুৰা মিহলি হৈ নাযায় তাৰ প্ৰতি আমি কিবা এটা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিব লাগিব আৰু। কিবা এটা মানে কল্পনা হাতত ল'ব লাগিব আৰু। প্ৰকল্প, গতিকে সেইখিনিয়ে কথাখিনি। এ তুমি তুমি কি ভাবা এতিয়া আমাৰ এই যি বায়ু প্ৰদূষণ আমি সেইটো কেনেকৈ ৰোধ কৰিব পাৰো
হয় আচলতে তুমি বায়ু প্ৰদূৰষণৰ যি ৰোধ প্ৰক্ৰিয়া বা বায়ু প্ৰদূষণ কেনেদৰে হয় তাৰ ওপৰত তুমি বিভিন্ন ধৰণৰ কথা ই ইতিমধ্যে মোৰ আগত কৈছাই তথাপিও ধৰা মানে কি হৈছে এ বায়ু প্ৰদূষণৰ আৰু বিভিন্ন ধৰণৰ কাৰক। থাকিব পাৰে। যেনে ধৰা, আমি তুমি কৈছা। যে আমাৰ যিসমূহ ইটা ভাটা বা ধৰা, যিসমূহ কল কাৰখানা সেইসমূহৰ পৰা যি ধোঁৱা নিৰ্গত হয়। সেই ধোঁৱাই কি কৰে আমাৰ বায়ুৰ ওপৰত যথেষ্ট ষ্ঠ পৰিমাণে প্ৰভাৱ পেলায় আৰু তাৰ লগতে কি হৈছে আজিকালি যিবিলাক গাড়ী মটৰ আজিকালি গাড়ী মটৰ বিলাকেতো খুব কমেই তোমাৰ ধোঁৱা নিৰ্গত কৰে কিন্তু আগৰ দিনৰ যিবিলাক আমাৰ ট্ৰাক আছিলে বা তেনেকুৱা ধৰণৰ যি ডাঙৰ ডাঙৰ যান বাহন আছিলে বা এতিয়া যদি তুমি চোৱা যিসমূহ আমাৰ ডাঙৰ ডাঙৰ বাহন যিয়ে ধৰা একদম বস্তুবোৰ কঢ়িওৱা মেলা কৰে যে ইঠাইৰ পৰা আন ঠাইলৈ সেই সমূহ সেই সমূহৰ পৰা কি হয় সেইবিলাকৰ ইঞ্জিন বিলাক বহুত পুৰণি হয় যাৰ ফলত কি হয় তোমাৰ বহুত বেছি পৰিমণে কলা ধোঁৱা নিৰ্গত কৰে যিয়ে আমাৰ পৰিৱেশৰ ওপৰত একদম বহুত বেয়া প্ৰভাৱ পেলাই। সেই ক্ষেত্ৰত আচলতে চাবলৈ- গলে আমি সেই বায়ু প্ৰদূষণৰ ক্ষেত্ৰত আমি অকমান ধ্যান দিব লাগে। কাৰণ সেই গাড়ী- ইঞ্জিনটো যদি আমি পুনৰ নতুনকৈ নির্মাণ কৰি বা তাত যিখিনি আমাৰ- ধৰা বেয়া হৈ আছে, সেইখিনি যদি ভাল কৰি আমি গাড়ীখন ভালদৰে চলাবলৈ যত্ন কৰো- তেনেহলে হয়তো- ইমান খিনি যে কলা ধোৱা নিৰ্গত হৈছে, সিমান খিনি হয়তো নহবওঁ পাৰে। তাতকৈ- কম পৰিমাণে নিৰ্গত হব পাৰে। সেই ক্ষেত্ৰত আমি চকু দিব লাগে আৰু লগতে কি হৈছে বৰ্তমান আমাৰ ইলেক্ট্ৰিক যান বাহন আহি গৈছে, তুমি- কৈ চাই, আমি এতিয়া ধৰা যিমান পাৰো আমি- সিমান আচলতে ইলেক্ট্ৰিকৰ ওপৰতহে আমি ডিপেণ্ড কৰিব লাগে। কাৰণ- কি হয়, ইলেক্ট্ৰিক যান বাহনৰ পৰা আচলতে কোনো ধৰণৰ প্ৰদূষণ হোৱা দেখা নাযায়। সেই ক্ষেত্ৰত আমি ইলেক্ট্ৰিক যান বাহন খুব বেছি- পৰিমাণে ব্যৱহাৰ কৰিব পাৰো। আমি ধৰা গম পাওঁ যে ইলেক্ট- ঠিক যান বাহন ধৰা- একো তেলৰ খৰচ নাই ইলেক্ট্ৰিক যান বাহনৰ আৰু যিহেতু- তেল ভৰাব নালাগেই, সেই বাহনসমূহ তেলত নচলে। সেই হেতুকে কি আমি গম পাওঁৱেই যে- সেইবিলাকৰ পৰা কোনো ধোঁৱা নিৰ্গত নহয় বা- সেইবিলাক যান বাহনৰ পৰা কোনো ধৰণৰ প্ৰদূষণ নহয়। সেইবিলাক কথা আমি মন কৰিব লাগে। কাৰণ আমাৰ পৰিৱেশতটো যিমানে বেয়া হৈ গৈ থাকিব, আমাৰ বায়ু খিনি যিমানে- প্ৰদূষিত হৈ গৈ থাকিব আমাৰ ভৱিষ্যতটো সিমানে অন্ধকাৰ হৈ গৈ থাকিব। কাৰণ আমি জানো- যে এজন মানুহ জীয়াই থাকিবলৈ হলে আটাইতকৈ আৱশ্যকীয় বস্তু কেইটা হৈছে বায়ু- খাদ্য আৰু তোমাৰ ধৰা যি বস্ত্ৰ সেইখিনি, সেই ক্ষেত্ৰত আটাইতকৈ প্ৰধান এটা- হে আমাৰ বায়ু। কাৰণ বায়ু যেতিয়ালৈকে-
উম।
একদম ধুনীয়া হৈ থাকিব তেতিয়ালৈকে আমি সুন্দৰ ভাৱে উশাহ নিশাহ লৈ থাকিব পাৰিম। এতিয়া তুমি যদি নগৰ অঞ্চলৰ ফালে চকু দিয়া তেতিয়া তুমি জানিবা যে নগৰত ইমান- প্ৰদূষণ বেছি, তাত কি হয় মানুহে মাস্ক লগাই ঘুৰিব লগীয়া- হয়। মানে তাত শুদ্ধ বায়ু নাই আচলতে। তাত একদম ধুনীয়া মানে একদম-
হয়।
ভালদৰে উশাহ নিশাহ লব পৰাকৈ বায়ু নাথাকে। সেই ক্ষেত্ৰত মানুহে চকু দিব লাগে। যে এতিয়া নগৰ অঞ্চলত সেয়া মই কৈছোৱে যে মাস্ক লগাই ঘুৰিবলগীয়া অৱস্থা মানুহৰ। আমাৰ কি হৈছে গাঁও অঞ্চলত আগতে ইমান প্ৰদূষণ নাছিলে, কিন্তু বৰ্তমান সময়ত- কি হৈছে যিমানে যান বাহন সমূহ ওলাইছে, যিমানে এই বস্তু বোৰ ওলাইছে- সিমানে কি হৈছে আমাৰ বায়ুতটো দিনক দিনে দূষিত হৈ হৈ গৈ আছে। যাৰ ফলত তোমাৰ কি হৈছে মানুহৰ- উশাহ নিশাহ লোৱাত প্ৰব্লেম হয় আৰু যেতিয়া উশাহ নিশাহত প্ৰব্লেম হ'ব- তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব। আমাৰ-